হেল্ল' অ ক হেৰি মই দোকান ল আহিছো
আচছা ৰাতি খখন দোকান নাই
হা হা হা ম তমিকাই নটো ন আমাৰ এই নেটৱৰ্ক বেয়া নেটৱৰ্ক বেয়া
তই এতিয়া ঘৰত নাছিলি জানো এতিয়া
অ মোৰ ঘৰৰ পৰা মাত্ৰ দোকানত আহিছো এই হেৰি ফিল্ডৰ দোকানত আহছো
আচ্ছা এই যে মই ভাবছিলো নাই নাই নাই তই এইটো মোৰ কথাটো কুনচোন
অ ক ক অহ ক
ত যে ৰ্ হকবনালে কি কি বস্তু দকাৰ হ কি মানে
ত ইনকোবেটাৰ বনাব
অকিট বনাম বুলি ভাবিছো তই মানে ঘৰতে বুলি ভ
অ তাৰ কৰিব পাৰো ইনকবটৰ বনালে তোৰ ফাৰ্ষত কেতিয়া বস্তু লাগিব এটা দুটা তিনি তোৰ আই বস্তু লাগিব তোৰ চাৰি পাঁচটা মান বস্তু ম বস্তু
চাৰি পাঁচটা মানে থামৰ কলপ ব্সটো মাছৰ বক্সটো
থাৰ্মাকুলাৰ বক্স এটা আৰু এ এটা কন্ট্ৰলৰ লাগিব থাৰ্মেল কন্ট্ৰলাৰ বুলি কয়
থাৰ মেল খামাল কটাল
উম থাৰ্মাৰ কট্ৰল লাগিব আৰু এটা এই বক্সটো আছে্ ম লাগিব এইটোে কিবা থাৰ থাৰ্মকললৰ যে বক্স এটা থাকে ন মাছৰে
বেয়া দিয় আছে ব হা একক
উ উ উ উম আহ শুনি পাই আছোতিয়া
ক এ নেটৱৰ্ক টো চাৰ্ভাৰ বেয়া চলি আছিল ক
আচ্ছা ঠিকে হেৰি কিে থাকে মই মই কি কৈছো যে তোৰ থাৰ্মৰ কণ্ট্ৰল লাগিব আৰু থাৰ্মল কিবা হেৰি বক্স এটা লাগিব থাৰ্ম কৰ বক্স এটা লাগিব হা
ম্পাৰ নালাগে নেকি
টেম্পৰেচ কণ্ট্ৰল এইটো লাগিব এইটো কিবাটো হেৰি তিনি চাৰিশ মান পৰিব পৰি যাব তিনি চাৰিশ মান পৰিলে তোৰ গোটেইতটো মানে কিবা ইক ইনকোবেটৰ বনোতো তোৰ গোটেই খৰচ এহোজাৰ টকাৰ ভিতৰত ত হৈ যাব লাগে তোৰ
এক হাজাৰ টকা কিল বোলো
উম তোৰ থাৰ্ম কোনট্ৰলা লাগিব চাৰ্জাৰ লাগিব বাৰ বল্টৰ দিছে চাপ্লাইাৰ কাৰণে
তাৰ ভিতৰত যদি মই শুনাম মন ধৰ এতিয়া বিশটা দিম বা ত্ৰিশটা ডমৰ কেপাচিটি বক্স এটা বনাও হা
আহ
তাৰপিছততো হেৰি কি কয় হাড্ৰেড বলৰ লাইট এটাই লাগিব
ন ন তই এটা দিলে মানে হৈ যাব মানে ইমান মানে ভাল ন মানে চব ফালে কিবা হেৰি টেম্পাৰেচাৰটো একে এ সমমান নাথাকে যে সেইকাৰণে দুটা লাগিব হাড্ৰে হাড্ৰেড মানে তই যদি এটা দিব খোজ তেতিয়াহ'লে টু হাণ্ড্ৰেড ৱ্ডৰ বাল্ব এখন লাগিব
টু হাড্ৰেড ত হেৰি তোৰ এজৰ এক মাহত লাইনৰ বিল কিমান উঠিব পাৰে এইটো
এক মাহ তু হাড্ৰেড দি হেৰি কেলে কিবা অকটা আছিল অক মই পছো মুঠতে তোৰ এ গোটেই ৰাতি যায় তোৰ ওৱান হাড্ৰেড ৱাৰ্ডৰ যোনটো বাল্ব আছে ন এইটো গোটেই ৰাতি জ্বলিলে তোৰ এ এক ৰাতি তোৰ আঠ টকা নে ন টকা মান বি বিলাহি যায় ত একমাহত কেলকুলেট কৰিলে কিমান হ'ব
অ আশী এশ ষাঠি দুশ চল্লিশ টকা
দুশ চল্লিশ টকা মান তোৰ একমাহতে যাব
আত্ছা
আহ নাই তো যোনটো ইকবেটাৰ বনাবি বুলি কৈ আছে না তাতেতো বেলেগ আৰু বেলেগ কিবা হেৰি পোৱালি এই কিবা হেৰি কৰিব কৰিব কিবা কি কি বুলি মৰ্গ কি বয় আৰু হাঁহ চাহ আছে না আৰু বহুত কিবা কিবি আছে ন চৰাই তৰাই সিহঁতৰ পোৱালি
কিন্তু সেইটেতো মানে উ কে বনাবলৈতো মই ভাবি আছো সেই পৰিয়ল চৰাইতটো কেনেকুৱা হয় কৰিয়ল চৰাই দিনতটো
কোৱেল চৰাই কুৱেল চৰাই এইটো ভালে আছিলে মানে কোৱেল চৰাই যোনটো আছে না এইটো মানে বহুত কিবা হেৰি টেপৰ চৰাইটো ব ন অলপ কিবা হওঁতে নহওঁতে বেমাৰ হৈ মৰি যায় এই কালামে ৰাখি এই সেইফালে আমাৰ ঘৰ ফালে এজন ৰাখিছিলে যে
অ
তাৰ বহুত কেইটা মৰিছে তো এনেকে একে একেদিনতে ত্ৰিশটা নে চল্লিশটাোৱেল চ বুলিছে
উ মই তে হয় চ কেইটামান আমি চাওঁ পৰিল চৰাটো তাৰমানে এই আজিকালি পাইছ তাৰ ডিমটো বোলে বইল কৰি এনে খুব চেই্ হয় বোলে
অ কোনটো কিহৰ ক
কইল চৰাই দিম ত মানে তোৰ ব
চলি আছে বোলে বহুত এই এটা কণী পাঁচ ক লৈ যায় ইমানতটো সৰু কিবা কণী হত পাঁচ টকা নে ছ টকা হেল্ল' হেল্ল'
হেল্ল'
শুনিছ নাই
অ যায় উচে যা কথা
তোৰ নেটৱৰ্কত নাছিলে
মোৰ নেটৱৰ্ক নাছিলে কোনে কলে মোৰ ফাইভ জি একদম ফুল পাই আছে ফাইভ জি
অ অ সেইচতে মই এই জাপান জাপান চাই মানে এইটো খুব চলি আছে কেল চ
এই জাপান ফালে টো চলিব আমাৰ ইণ্ডিয়াত ইমান হেৰি নহয় নাই ইমান মানুহে গম নাপায় নে নাজানে নে চবে আমাৰ ফালেতো চলিল হয় চব ইমান গম নাপাই যে কোনটো বস্তু খালে কোনটো বস্তু প্ৰটিন বেছি তত টো জিম কৰি থাক অ তই সেই বেছি জানিব লাগে কোনটো বেছিত প্ৰটিন আছে
হেৰিটো কাৰণে মই ভাবিছো কেল চৰাইতো পঢ়ো নেকি?
অ' পুহিব পাৰোতো হেৰিৰ পৰা হেৰিৰ পৰা এ কিবা ক কণী লৈ যাব পাৰা।
হা-হা
আমাৰ ফালে এজনে বিক্ৰী কৰে না।
কিমানকে কণী?
পাঁচ টকা নে ছয় টকা।
এটা।
অ কিমানটা লাগে ত
এ তাতকে দেখোন হেৰি কি ক লোকেল মুৰ্গী দিমেই কিনি নাপাল
লোকেল মুৰ্গীৰ দিম তটো কিবা হেৰি দহ টকাৰ বেছি লাগে উ বেছি পৰি যাব বাৰ টকামান পৰি যাব লোকেল মুৰ্গী দিম
এই ব্ৰইলাৰ মুৰ্গী দিমটো যদি এনক বটাত ভৰা হয়
এই ভলা মুৰ্গী ডিমতটো ইমকু বেৰা বৰাে একোৱেই নহয় তো এইতো কণীতো যোনটো আছে। আছে না ব্ৰইলাৰ মুৰ্গীয়ে এইটো কণীটো পোৱালি নোলাই বোলে কি কণী ভিতৰৰ পৰা কিবা হেৰি ফেক্টৰত কিবা হেৰি যেতিয়া ব্ৰইলাৰ মুৰ্গী এই ফাৰ্ম থাকে ন' কিবা ডাঙৰ ডাঙাৰ এই ফেক্টৰ কিবা বোলে মেডিচন টেডিচন খুৱাই দিয়ে নে ইন্জেকচন মাৰি দিয়ে তাৰ পাছত তাৰ পাছত কিবা হেৰি সিহঁতো কণীৰ পৰা পোৱালি নোলাই উম।
এ সিহঁতে মানে এইটো কি কয় প্ৰডাকচনটো কেনেকে কৰে বাকী বিলাক কেনেকে হয়।
আৰে সিহঁত উ যো যোন কেইতয়া মুৰ্গীয়ে কণী পাৰে না সেইকেইটা এক্সট্ৰা মুৰ্গী সেইটো বেলেগ আৰু ওজন কেইটা আমাক দিয়ে খাবৰ কাৰণে। এইকেইটা বেলেগ যোন কেইটা মুৰ্গী। কণী দিয়ে না সিহঁতক কণীৰ কাৰণে ৰাখে সেইকেইটা খায়ো ভাল নালাগে এইকেইটা, কেনেকা দিখাই একদম লেতেৰা লেতেৰা দিখাই থাকে। চাই পাইছ নহ কেইতি মুৰ্গীয়ে কণী দিয়ে।
উহু।
এ যোনকে যোনে কিবা হেৰি কৰে না আমাৰ ফালে। বইলাৰ চইলাৰ বিকি থাকে। সিহঁতৰ সিহঁতে আনে কেতিয়াবা কেতিয়াবা চাবি, যি লেতেৰা দেখাই। আৰু বাকী ক' খবৰ-চবৰ?
হব ভালে হব তাকে ভাবিছোঁ তাকে, ট্ৰাই কৰি চাব পৰা যায় বুইছ, দুই এটা ডিম মানে বেলেগ ডিমৰ লগত যদি ভৰাই দিওঁ।
উম পাৰতো।
নাই নাই, ধৰা ট্ৰাই কৰিচোৱাতটো একো হেৰি নাই ন, যদি ট্ৰাই কৰিছা কিবা কাৰণতো ওলাইয়ে গ'ল।
নাই, এক দুইবাৰ ট্ৰাই কৰিব লাগে।
হুম।
কৰিব কৰিব পাৰ, আৰামছে কৰিব পাৰ ট্ৰাই কৰিব পাৰ।
উম উম। না, বৰ্তমান সেই ফাৰ্মিংটোতে মাথা মাৰি আছো, চাওঁচোন কি কৰিব পাও।
ফাৰ্মিং কৰিবি। ফাৰ্মিং কৰিবি তই?
ফাৰ্মিং বা মীন পালন কৰিব পাৰিলেও অলপ লাভ আছে।
অ' মীন পালন যোনটো আছে সেইটো তোৰ লাভ আছে, মুঠতে তোৰ হেৰি হেৰি লাগে ভালকে একদম পুৰা যত্ন কৰিব লাগিব।
ন তেৰি ক এবাৰ কজ প যায় মাছৰুম খেতিটো কৰো নেকি
কি কি
মাছৰুম খেতি
অ মছৰুম খেতিতটো আমাৰ ফালে নাই ন ইমান কৰিব পাৰোতো এই টাউনৰ ফালে বহু ব ব-বহুত কিবা হেৰি আছেতো মাছৰুমৰ।
মই ভাবি আছো মই মানে পুৰা প্ৰচেছটো জানো ন কেনেকে কৰিব লাগি
অ ধানতো তেল কৰি থওঁ অলপ।
তেনেহলে মানে অলপ ধৰ এই তে ভাবি আছোঁ মানে।
ভাবি থাকিলে নহ'ব ন কৰিব লাগিব মাছৰুম লগা মাছৰুম লগা।
মাছৰুমটো কৰিব পাৰিলে অলপ ধৰ পইচা কেইটা ওলালে মাছৰুমৰ দামো বহুতো
এই মাছৰুমৰ ৰেট কেনেকাে আছে কেনেকাে আছে কনা
নহয় মাছৰুমৰ ৰেট কেজি চাৰি পাঁচশ টকা পৰে
আৰু আৰু হে হেৰি কি কি বুলি কয় তাৰ ফচল ফচল বীজ বীজ বীজ
কৰিছে এইটো অনলাইন আনিব লাগিব
তোমান
এইটো পেকেট নাজানো নহয় এইটো মই এনেকে চোৱা নাই কিন্তু মানে এনে যিটো মাছৰুম খোৱাাতটো কেজি মানে তিনিশ টকা বুলি জানো তিনিশ
আচ্ছা তিনি তিনি তিনি চাৰিশ মান হলে কেজি তোৰ পেকটটোত কিমান থাকিব চাগেল অনলাইন বিকিব পাৰে ত কি ভাৰি মছৰুম
হ
বেয়া হৈ নছে নেকি ত এই ধৰ ধৰা পঠাব লাগে মোৰ মছচৰুমখিনি হাঁ ত মই যে অসমৰ পৰা দিল্লীত যে পঠা ত বেয়া হৈ নাযাব ৰাস্তা
নাই সেইটো তোৰ হয় এনেকুৱা কণটেনা উপায় নাই য'ত থলে মানে ফ্ৰেছ হৈ থাকে যে বস্তুবোৰ
অ উম তোৰ মচৰুমটো মচৰুমতটো গোটেই দিনে দিনে বাঢ়িয়ে থাকিব না তৌ বেয়া হৈ নাযাব তটো বেয়া হৈ নাযাব
বেয়া নহয়তো মাছৰুম নে মানছলে বেয়া নহয়তো
ত বাঢ়ি বাঢ়ি যাই থাকিব আকৌ কোনফালদি নে কোনফালদি ওলাই যায়
নাই নাইটো নাই সটো মে প্ৰচেছটো ব ভাল মানে মানে কৰিব পেলে খুব ভাল আছে তাকে মই ভাবি আছো
আচ্ছা আচ্ছা আচ্ছা এই এইটোুু ঐ আমাৰ যে আমাৰ ঘৰ আশে পাশে যে ধেৰকেইটা কিবা মচুম তচুম হৈ থাকে এতিয়া এতিয়া কোনটো খাব পাৰি কোনটো খাব নোৱাৰি এইটো কচোন
সেইকেইটা জীিব উৰি যাব তই চিধা হস্পিতোল যাব লাগিব আৰু
আচ কোনটো খাব পাৰি কোনটো খাব নোৱাৰি এইটোোকো কেনেকে কেনেকে গম পাম মই
চাই মনতো তেনেকে ইমান এটা নলেজ নাই সন্তটো মানে যিটো মানে আমাৰ ইয়াত এইটো ভেকুলী চাতি বুলি কয় ন সেইটো খালে মানে এটা কিছুমান প্ৰয়োজন থাকে
উম
কিছুমান আছে খোৱাও আছে যোনটো আমি নাজানো
উম ততিকে চিনিে কে কেনেকাে চিনি পাম যে এইটো খাব পাৰিছ কোনটো খাব নোৱাৰি
শৰীৰ যোনে ধৰিব পাৰেি জান এই ধৰ ত ধৰ খাব পৰা এটা আছে আৰু এটা যে খাব নোপোৱা দুইটা বোলে দেখিবলৈলে সি
উম উ
আনিলি তেনেহলে তই ধৰ বেমাৰ হ'ব কিবা এটা নাই কিবা এটা হ'ব আৰু
উম হব মৰি যাব বেছি বেছি প্ৰোজন থাকে বেছি বিষাকক্ত থাকে ম যাব দে সিমান
অ সেইটোয়েই তই এতিয়া আ চা তই নিজে চাই আ দিব লাগিব
উম আৰু এটা আৰু এটা আছে নহয় কিবা হিন্দীত বুল কয় কুকুৰ মুত্তা বোলে চিনি পাও
ন না অ
কোন মতোই যে মানুহ মানুহ মানুহৰ মানুহৰ কানৰ নিচিনাতে থাকে মছুম নিচিনেে উগি থাকে
অ গম পাইছো
এইটো বোলে খাব পাৰি
জানো হল বুলি আৰুত ট্ৰাই কৰি নাচাবিকে
হে মই যি ঘিণ লাগে এ মানে মই সেইকেইদিনাখন কিবা হেৰি বিডিঅ এটা চালো